অ', এইয়া আছো এনে তই
এ মই ডিউটিৰ পৰা আহিলো আহি পেলাই আৰু এতিয়া কাম চাম কৰি আছো আৰু
উম, উম
উম উম
উম, আমাৰো আলহী আহিছে। আছিলে ৰহ আলহী গ'ল অলপ আগতে অলপ আগতে মানে দুটামানত গৈছে।
অ', অ' হয় নেকি উম উ উম।
অ তাৰপিছত তাইও আমাৰ তাইও টোপনি গৈছিল অলপ। যাওঁ টোপনি মাৰি উঠিছে মই অলপ ৱৰ্ক কৰিছো অলপ শকত হৈ গৈছো না।
অ হয় দে তই ৱৰ্ক কৰিব লাগে দে অলপ চলপ ৱৰ্ক কৰিলে তেতিয়াহ'লে অলপ ক্ষীণাবি দে ন। অ হয় নেকি অ
এ আজি অলপ কিবা পেষ্ট বনাম মই পেষ্ট মানে এই অ হেৰি মেঠি গুটি চফ তাৰপিছত এই এইখিনি
মানে অলপ, অলপ না ভাজি ল'বি ভাজি কেনে না মিক্সিত গুড়া কৰি লবি। গুড়া কৰি কেনে সেনেকে খাবি ৰাতিপুৱা গৰম পানীত মিলাই কেনে। অ', তেতিয়া হয়তো অলপ ক্ষীণাব পাৰোঁ।
অ কুহুমীয়া গৰম পানীত নেমু চেপিকেনে সেনেকে খাম ৰ। কালিৰ পৰা হেই কৰিম মইতো মিঠা খোৱাই নাই বাদে দিছিলো এতিয়া সেই খাই আছো এতিয়া বাদ দিছিলো মিঠা চিঠা মই মিঠা মিঠা বোলা বস্তু একোৱে খুৱাই নাই।
চাহটোও অলপ বাদ দে তই।
অতো ক'ত এনেকে খোৱা যায় ৰাতিপুৱা একবাৰে খোৱা যায় আৰু টো নাই।
উম হ'লেও মানে অলপ অলপ কমাই দিলে বেছিকে গোট তই যদি নখাও নহয় তে তেতিয়াহ'লে ভাল হ'ব আৰু হয় নে নহয় ট'টেলি বাদ দিলে ভাল হ'ব। এতিয়া অলপ ক্ষীণোৱাত অলপ হেৰি হ'ব না।
উ উ উম, উম হয়।
মোৰ বিয়ালৈ ক্ষীণাই ল আৰু অলপ।
এই চেষ্টা কৰি আছো কিন্তু এতিয়া ক্ষীণোৱাটো ইমান সহজ নহয় না হেৰি চিজাৰিঙত অলপ টাইম লাগে বুজি পাইছা না এতিয়া নৰ্মেলি হলে তাৰ মানে চিজাৰিঙত মানুহ যে অলপ এ মানে কেনেকুৱা হয় পতকে যে কাম চাম কৰিব নোৱাৰে সেইকাৰণে মানুহ ফুলি যায়। এতিয়া নৰ্মেলত হ'লেতো এ দুইদিনমান, পিছৰ পৰাই এই কাম কৰিব পাৰি তেতিয়া ইমান প্ৰব্লেম নহয় বুজি পাইছা না? এতিয়া চিজাৰিঙত যে লাহে লাহেে খোজ কঢ়বা লাগে চব খিনি যে উঠা বহা চব লাহে লাহে কৰিব লাগে কাৰণে অ। সেইকাৰণে মানুহ বেছি শকত হৈ যায়। ক্ষীণাই দেচোন পিছত ক্ষীণাই যায়। সেইটো নকওঁ, কিন্তু প্ৰথম প্ৰথম মানুহ খুব শকত হৈ যায়, নন্দিতা দেখা নাই প্ৰথম তাৰ মানে, আৰু মই এই গাত থাকোতে, হঠাৎ যে ফুলি গৈছো লাষ্ট টাইমত।
কাজিয়া কৰিলি নন্দীতাই ওখ কাৰণে, তাই শকত হলেও তাইক বেয়া দেখা নাপায়, অ' চাপ চাপৰ যে তোক আৰু চাপৰ নিচিনা লাগে আৰু সেইটোয়ে আৰু।
নহয় আৰু নহয় তাৰমানে তই বুজি পোৱা নাই কথাটো কিছুমানে যে,
অ'
যি য়ে শকত নহয় ক্ষীণ ক্ষীণ এ থাকে, এহঁতে মানে। শকত নহয় পটকে বুজি পাইছা? আৰু মই যে হঠাৎ শকত হৈ গৈছিলোঁ যে, হঠাৎ খাব পাৰা নাছিলো তথাপিও দেখা নাই কেনেকুৱা, কোৱা শকত গৈছিলো। ফুলি যোৱা নাছিলো, এটা বেলেগ ফুল লাও। ফুল আউট হৈ গৈছিল গাত ন, কিন্তু এতিয়া - কিন্তু এতিয়া, অ, অ, অ, অ
তেতিয়া মইতো বহুত দিনৰ মূৰত দেখা পাইছিলো, অ শকত হৈ গৈছিলি বেলেগ ফুলি গৈছিলি।
খোৱাতো নাই এই যেনেকে প্ৰথম- আৰম্ভণিৰ পৰা হৈ আছিল, মোৰ লগত তেনেকুৱাই হৈ আছিল ন।
তোক তেতিয়াই, তোক তেতিয়াই হৰজিতে দেখা পাই কি কৈছিল জানা না - এ ছোৱালী হব কিন্তু এক নকবি দেই নকবি বুলি সেনেকে কয়। ত‌ই চাবিচোন হয় নে নহয়, এ হ'লো দে ছোৱালী।
চবেই কৈছিল ছোৱালীয়ে হব আৰু মই মনতো - মই নিজে ভাবিলো ছোৱালী হ'ব। খালি মই লাষ্টত বগা হৈ গৈছিলো যে কিন্তু এইটো নহয় যে খুব - শকত হোৱা কাৰণে ছোৱালী হয়, খিন হোৱাৰ কাৰণে ধৰবই ন নন্দিত - তা কলা মলা পৰি কেনেকুৱা মুখন -চুখনন কেনেকুৱা হৈ গৈছিল ন? তাই ছোৱালী হৈছে। সেইটো লৰা- ছোৱালীৰ লগত চিন নাই মানে আজিকালি গম নাপায়।
গম নাপায়।
আৰু তাইও তো কেনেকুৱা খিণাই গৈছিল ন। খিনোৱা কাৰণে তাই বেছি শকত হোৱা নাই বুজি পাইছা! তাই যিখিন চাইজত আছিল সেইটোৱে আৰু এইটোৰ যে লগ যে, পুষ্পাঞ্জলি তাইৰ ল'ৰা হৈছে নহয়। লৰা হলে মানুহ কয় যে, শকত হৈ যায় ন? তাই কিন্তু বেছি শকত আপতো হোৱা নাছিল, মই - তাইক দেখা পাইছিলো নহয়, হেৰি ছাৰকে জয়ন্ত চাৰকে দেখাই আছিলে। জয়ন্ত ছাৰক দেখাওঁতে মই তাইক দেখা পাইছিলো তাই মানে মোৰ নিচিনাই অৱস্থা। স্থা আছিল তাইৰো, একেই- অ বেছি শকতো হোৱা নাই বেছি ক্ষিণোহোৱা নাছিল।
উম, উম, এতিয়া তাই কিন্তু ক্ষীণে ইমান ক্ষীণ নহয় তাই মানে অলপ শকত - কত নহয় ইমান ক্ষীণো নহয় তাই।
তই বুজি পোৱা নাই কথাটো মই কি কব খুজিছো বুজি পাইছা না? মই কৈছো এ তাই যে যেনেকুৱা আছিল তেনেকুৱাই হৈ আছে। কাৰণ তাইক শকত হোৱা নাছিলে যে - মই যে শকত হৈ গৈছিলো যে এতিয়া সেই শকতটো মানে কমাব - কাৰণে অলপ টাইম লাগিব, অ ইহঁতৰ এতিয়া কথা নাই ইহঁতৰ কথা নাই মানে কেনেকুৱা ইহঁতৰ যেনেক - এনেকুৱা হৈ আছিল যে তেনেকুৱাই হৈ আছে। সেইকাৰণে সিহঁত শকতো নহয় এতিয়া - ক্ষীণো ন হ'ব শকত হ'ব। তাতে শকত হৈ যাব পিছত, পিছত হব। এতিয়া নহয় এতিয়া নহয়, হৃদয়ত তে পে পিছত শকত হব। তোৰ - হে ল কি নাম আছিল মধুশ্ৰী মধুশ্ৰী -
অ মধুশ্ৰী অ।
তাইয়ো টো কিমান ক্ষীণ আছিলে তাই -
অ শকত দিছে অ কিন্তু শকত হোৱা কাৰণে তাক - ভাল লগা হৈছে আক
তাই যে ওখ তাই যে ওখ সেইকাৰণে তাইক মানে - মিডিয়ামে দেখা পায় বুজি পাইছা। তাই শকত হলেও ইমান শ - কত গম নাপায়। এতিয়া মই চাপৰ মানে মই ইমান ওখ নাছিলো ন - ওখ নোৱাৰ কাৰণে মানে মোৰ গম পাই যায়।
অ'হ জয় আৰু। জয়াৰ নৰ্মেল হ'লেও তাই শকত দিছেই কিন্তু।
তাইক তাইক মই তাইক মই আই নাই ফটো নাই নহয়। তাইক মই আইনাৰ সেইখিনিৰ পৰা দেখা পাইছো হা। তাৰমান যাওঁতে যেতিয়া গৈছিলো।
উ'ম।
তত মই তাই বুলি মই ভাবাই নাছিলো যাইকে নাচা এই দেখোন জয়া দেখোন। বহুত চেঞ্জ হৈ গৈছে মানুহজনী দেখাত মানে পুৰা চেইঞ্জ হৈ গৈছে আৰু। অ তাই শকতছে কিন্তু তাই সি নাই। যাব অ বগা হৈছে অহ ত খীনাই যাব পাৰিব নৰ্মেল হৈছে না।
সেইটোয়তো কৈছো তাই পতককে খিনাই যাব।
অ।
বুজি পাইছো নহয় টাইম লাগব অ তিনিমাহ মান লাগব তিনিমাহ মান লাগ। অ বৰ বেছি তিনিমাহ তটাইপটো আৰু মোৰ। তটো থাইৰইড আছে না থাইৰইডৰ কাৰণে মই বেছি হকত হৈ গৈছো আৰু মোৰ। দেখা নাই মোৰতো মইতো তাতেও ইমান। নাখাও হয় ন আৰু ৰাতিপুৱাৰ পৰা মানুহ জানো আই থাকিলে চব ময়ে কৰিবা লাগে। তাতে কোনে কৰে মই কৰো। অকল ৰাতিহে নবনাও তথাপিতো বাচন চাচন ধোৱাৰ পৰা চব খিনি কৰাৰ। প্ৰ কৰো মই পিছে চব ত মোৰে।
মই দিছো।
তাইৰ লগতে তাইক ৰাখাটো সম্ভৱ নহয় না, অকলে ৰাখো কোনো লোৱা মানুহ নাই না, সেইকাৰণে বেছি কষ্ট হয় মোৰ। তথাপিও নিখিনাও।
অঁ'হ।
কি কৰবি দে আৰু জি হল হ'ল আও।
অঁহ চাহ পানী খালি নেকি?
চাহ খালোঁ মই কেতিয়াবাই খালোঁ গাখীৰ আৰু কৰ্ণফ্লেক্স খালোঁ।
উম মনু কি কৰছে?
তাই আছে অকলে অকলে খেলি আছে।
অঁ।
অঁহ।
হয়।
উ'ম। ডিউটিত যাই আছো, আজিকালি যায়ও ইমান ভালো নালাগে জানানে। মণিকাও নাই নহয় অঁ। আজিৰ পৰা নতুন এজনী আহছিলে লগৰ, তাইও কামত ভাল কিন্তু। কাম চাম পুৰা কৰে কিন্তু অঁ, তাই মোৰ লগত স্কুলত পঢ়া মোৰ লগত মানে কি আমাৰ ছোৱালী হাই স্কুলতে পঢ়া। কিন্তু মোতকেই জুনিয়ৰ আৰু সেনেকুৱা আৰু। জুনিয়ৰ আছিলে তাই মোক চিনি পাইছে মই সে চিনি। পোৱা নাই, মোক কৈছে তুমি ছোৱালী হৈছিলো পঢ়িছিলা নেকি? মই কৈছোঁ অঁহ মই ছোৱালী হাইস্কুলত পঢ়িছিলোঁ, অঁহ সেইকাৰণে। টো চিনাকি চিনাকি লাগিছে। অঁ মই তোমালোকতে সৰু আছিলো সেনেকৈ কৈছিলে। তাৰপিছত এই আহইছা মনিছা যে, তাই ইহঁতৰ সিফালৰ।
অঁ অঁ, তাহাতা অঁ কামত বিৰাট ভাল দে তাইক একো কবই নালাগে আহান লগে লগে পুৰা। পেকিং চেকিং চব কৰিব পাৰা হৈছে তাই। আমি উম ভালে হল।
এই কি কৰিছা ইমান হাল্লা তো ছতে।
এ মই অলপ বাচন ধুই আছো। অঁ, আটা মাৰলো তিয়া বাচন ধুই আছো।
হাঁ?
তই ইমান কাম কৰিলিয়ে?
অঁ, কথা পাতোতে পাতোতে অলপ কামো হৈ গ'ল দেচোন ন। আকৌ মই চাকৌ বাচ কিবই লাগিব নে আৰু কিমানো দিন আছে, ভালকে দুইমায়ো নাই আৰু বিয়ালৈ হয়নে নহয়।
কানে কামটোটো কৰিম। জুনোম গোঠ কিবা আহিলেও আইব এ সেয়া বাইদেউ হতেছিল নহয়। এ অঠনি সিহঁতৰ লগতে কাম বন কিবা কিবি তাকে আৰু ক'ত আৰু গোটা হ'ল আৰু কিত ঠাই নহয় সাদৰ বিলাক
অ সেইটোৱে
উম দে পিছে মই কামখিনি কৰি লওঁ দে পাছত ফোন মাৰিম। উম দে ক